হেল্ল'।
অ শুনিছেনে।
হেল্ল'।
হেল্ল'।
অ শুনা পাইছ নে। অ মই শুনা পাইছো কিন্তু ইয়াত মই। আকৌ ৰিচিভ কৰাৰ হেৰিটো দেখাই আছে অপচনটো। ইফালে অ' এতিয়াও দেখাইছে ইফালে মানে টাইমিং টো ৰিচিভ - হয়, এটা ছাইডে টাইমিংটোও দেখাই আছে কিন্তু এইফালে মানে আকৌ কল কৰাই কৰিলে যেনেকুৱা হৈ থাকে।
অ তেনেকুৱা টাইপৰ হৈ আছে মোৰ পৰা কিন্তু ঠিকেই হৈ আছে কিবা নেটৱৰ্কৰ কাৰণে বা এপটোৰ কাৰণে হ'ব পাৰে হয়তো।
সেয়া বতৰটো মানে। আপোনাৰ ৰাতিপুৱা খুব মানে ক'লা-চলা হৈ আহি হেৰি দিলে বৰষুণ দিলে। ঠিকছে পিছবেলা ৰ'দ, উ ৰুমৰ ভিতৰতে মানে ৰুমৰ ভিতৰতে মানে কাপো- অও শুকাই। একে কৰ্কৰীয়া হ'ল। তাকে যাবি কেলেই সামৰি থৈছে সিহঁতৰ কাপোৰ বিলাক।
অ আৰু তাতে মানে হেৰি ঘৰবিলাক। কি কয় আৰ-চি-চিবিলাক মানে বহুত গৰম। অ বেছি হেৰি।
চাদৰ একেবাৰে তলতে ওপৰত আৰু একো নাই। অ-অ-অ মানে খুব গৰমতটো মানে খুব লাগে আমাৰ। ইয়াতে। ওপৰত মানে টিং নাই চাট খনে আছে। কি কৈছা।
অ চাডখনহে আছে ওপৰত। একো টিং, চিং নাই আৰু কাপোৰ কি ঘৰত মানে ভিতৰতে মেলে। বেলকনি
বেলকনি-বেলকনিৰ মানে আছে বেল কণিত সোকোৱাতে চাদৰ ওপৰত মানে চবৰে মানে ছ'চাইটিৰ, চবৰে মানে ৰচী আছে নিজে-নিজে মেলিব পাৰে। উ কাপোৰ তেনেকে মানে কিন্তু আজি বৰষুণ দিয়া। মানে-মানে ওপৰত নাই মেলা, এনেই বেলকনিতে মেলিলো পিছত মানে এনেই বিচনাৰ বাৰতে মেলি থৈ দিলোঁ। এ তাতেই শুকাই কৰকৰীয়া হল।
কি হ'ব।
ৰ'দ দিলে। পিছবেলা আগবেলাটো বৰষুণ বৰষুণ নাই আপোনাৰ অ কালি বাৰটামান বজাত মানে একে হুৰ- হুৰাই আহিছে মই বোলো ভূমিকম্প এওক কৈছো ভূমিকম্প আহিছে একদম বাথৰুমত দৰ্জাখন যি ঘট - ঘট - ঘটকে লৰিছে। সেয়া ফেন চেন অফ কৰি পেলাই ধুমুহা আহিছিল প্ৰথমতে, নাই - নাই ধুমুহা আহিছিলে। এ দহ মিনিটৰ কাৰণে আহিছিল ইয়াতে মানে মই সেই ওলাই পেলাই অঁ', ওলাই পেলাই চালোঁ অঁ', - অঁ', আপুনি কালিয় গ'ল ন',?
কালি আহিছো কালি আহিাই স', ৰা আহী পোৱাতে দেৰি হৈছে চাৰে নটা বাজিছে। তাৰপিছত অলপ দেৰি পিছত দেখিছো অ', আৰু এই শহৰু গ'ল মানে চাবলৈ সেইকাৰণে মোৰ তাত কেনেকৈ আছোঁ, কি কৰিছোঁ, দুইজন গ'ল গৈ পেলাই আকৌ মাহঁত ঘৰ তাতে নহয় জানো?
উম',
সোমালে ভাইেহঁতৰ ঘৰত সোমাই কৰি তাৰ পৰা আহোঁ মতে ওল আহোতে সাত বজ আগতে ওলাই আহিচো সেইকাৰণে চাৰে নটা বাজিছেহি আৰু লাহে -লাহে আহোঁতে সেয়াই। তাকে দুদিন ছুটি ল'লোঁ। লৈ পেলাই যাম আৰু বুধবাৰ মানে।
অ', - অ', - অ ', এতিয়া আকৌ জাইন কৰিব লাগিব ন', আকৌ দেৰি হৈ গৈছে, উম ', আপোনাৰ ডেট কেতিয়ালৈ দিছে।
মোৰ সেই আগষ্ট দুই তাৰিখ।
অঁ ', আগষ্টৰ দুই তাৰিখ তেতিয়াহলে জুলাই লাষ্টফালে সাজু হৈ থাকক আৰু
উম ', তাকেহে কাইলৈহে ডক্টৰক সুধি পুচি লওঁ। কেতিয়াবা চুটী লোৱা ভাল হ'ব, তেনেকৈ এপ্লাই কৰিব লাগিব আৰু সোনকালে এপ্লাই কৰিলেহে যেতিয়াৰ ছুটীটো গ্ৰাণ্ট হ'ব। নহ'লে চেলাই তেলাই নাপালে মোৰ আৰু হৈছে আৰু সেইফালে হম ', উম', আৰু ছুটি লোৱাৰ পিছত আজি আগত,
আপুনি এনে ডেটটো চোৱাই কৰি ল'ব নে', হেৰি এনে, এনেই আৰু নৰ্মেল যিটো হয়। অ', নাই-নাই মই চোৱা নাই। মই মানে, হেৰি যি', হয় বোলো যাৰ যি', সিহঁতৰ যি', কপালত আছে যাবলৈ সেয়ে হওক বুলি মানে নাই কৰা। নোৱাৰে, ন', পাৰে ফৰ্চ বুলি নহয় মানে আপুনি ধৰক আগতিয়াই কি ডেট? টাইম চালে? কিছুমানে চাই লয় মানে মই, সেই ননদগৰাকীয়েও চাই, কৰি লৈছিলে মানে তেওঁলোকৰ মানে হেৰি ল'ৰা-ছোৱালী হোৱাৰ ক্ষেত্ৰত কিন্তু মই', মোক সুধিছিলে চাব, জানিবলৈ নাই নাচাওঁ যি হয় হব
ন', মইতো মই', সেনেকেই ভাবোঁ, কপালত যি লৈ আহিছে সেইটোৱে হ'ব গতিকে মই আৰু কিহৰ কাৰণে?
অ', সেইটোয়ে নাই কিছুমানে এনে কয়', অ', কিছুমানে কয়, মানে মুহৰটো চাই ল'লে বহুত ভাল।
এনেকুৱাও হৈ পাইছে মই মুহূৰত চোৱা বা, বাহ, বা হতৰ মানে জেখাশাহু, মুহূৰত চাই ল'লে কিন্তু মুহূৰতৰ মতে, কৰিব নোৱাৰিলে। একো কৰিব নোৱাৰিলে, কাৰন পেইন আহি গ'ল আহি', -আহি', যোৱাৰ লগে-লগে মানে আগতে, হেৰি হৈ গ'ল নোৱাৰিলে আৰু গতিকে চোৱাই পেলাই কি লাভ আৰু শংকৰীয়া মানুহবিলাকেতো আৰু, বিশ্বাস ন',
নকৰে- নকৰে আৰু মানে এইটোও হয় জন্ম- মৃত্যু-বিবাহ, কেতিয়া হয়', কি', হয়', ঘপককে ক'ব নোৱাৰি।
ক'ব নোৱাৰি সেইটোৱে আমি কেনেকে, সেইটো জাৰমাইণ্ট কৰিব পাৰোঁ সেইটোৱেই।
সেইটো কাৰণে ময়ো হেৰি কৰা নাই, যি আছে বোলো কপালত। মুঠতে যিমান পাৰোঁ মানে ভাল মানুহক, খুৱাব চেষ্টা কৰিম আৰু, উম', সেইটোৱে নিজৰ ভৰি জ, তে নিজে হয় কিবা এটা কৰিব পাৰে আৰু উম সেইখিনি বাকী খিনি এটা চিতিয়াও কি কৰে?
লাহেকৈ স্কুল দিবলৈ হ'ব এতিয়া।
উম, এই জুলাইৰ আগষ্ট মানত যাম মানে স্কুলত খবৰ ল'বৰ কাৰণে। তাৰমানে আজিকালি আগতীয়াকে অ' আজিকালি মানে আগতিয়াকে হেনো ফ্ৰম ফিলাপ হয়, তাই আঢ়ৈ বছৰ ছয় হৈ আছে।
আঢ়ৈ বছৰ তিনিবছৰ মানত নিদিব জানো।
আজিকালি মানে, আপোনাৰ হেৰি চি বিএছি ই হ'লেও তিনিবছৰ হ'ব লাগিব তেতিয়াহে ল'ব। বোলে। এনে প্লে গ্ৰুপত দিব পাৰি মই ছমাহৰ কাৰণে প্লে'গ্ৰুপত দিয়া নাই আৰু। এ বোলো ঘৰতে শিকক কৰক। ভায়েক ত আছে যেতিয়া অকমান খেলাৰ লগ এটাও পাব অ' বহুত যায়, বহুত যায় সেইটোও এটা হয় ফেক্টৰ পইচাটো এটা ফেক্টৰ হয়, প্লাছ বোলো আনা নিয়া কৰা ল'ৰাটোক লৈ অহা যোৱা দুয়োটাকে মই দাঙি-দাঙি নিবও নোৱাৰোঁ। লৈ যাব নোৱাৰো সেইটো কাৰণে নাই দিয়া, বোলো আৰু অকনমান জনা হলে, উম, এতিয়া মই প্ৰাইভেটতে দিম বুলি ভাবিছো। কাৰণ ওৱানৰ লৈকেতো টো প্ৰাই সততে হ'ব। তাৰপিছত মই চাওঁ মানে হয়, শংকৰদেৱ নহ'লে জাতীয় বিদ্যালয়, নহ'লে কে ভি এই তিনিখনৰ ভিতৰতে কোনোবা এটাত মানে দিম বুলি ভাবিছোঁ।
অ' মোৰটো ইচ্ছা, সেয়া
উম, অ-অ, কে ভি খানাপাৰা কিন্তু কিবা লিংক লাগে নে কি বুলি? কি মানে ঝা ন কিন্তু কেনেকৈ তাৰ কি হয় সেই টো গম নাপাওঁ
অ নাজানো দেই অ কে ভি খানাপাৰাখন মোৰ ভাল লাগে। স মানে মোৰ ইচ্ছা আৰু এখন ভাল লাগে নাৰেংগী আৰ্মি স্কুল
অ অ সেইখন সেইখনে পন হয় কিন্তু মানে এই মানে মোৰ সেই আমাৰ পৰিয়ালৰে ভিন্দ হয় নাই নাই নাই তেনেকুৱা মই জানা মোৰ চিনাকী নাইয়ে মানে মোৰ সেই সময় সম্বন্ধীয়ও মানে ভিন্দেউ হয় আৰু ভিন্দেউজন মানে তেওঁ হেৰিত কৰে শংকৰদেৱত কৰে আকৌ মোৰ বৌ এজনীও শংকৰদেৱত কৰে মানে বেলেগ বেলেগ ডিষ্ট্ৰিকত এ মানে তেওঁলোকে মানে কৰে সিহঁত তে ল'ৰা ছোৱালী মানে সৰুৰ পৰাই মানে বহুতখিনি পায় মানে দীক্ষা মানে শংকৰদেৱত আপোনাৰ কেনেকৈ খিষ্টাচাৰ্ট টো মেইন শিকি যায় দেউতাকক দেউতা কিছুমানে সিহঁতে মান লৰাৱালীকেইটা বেক পা মাতি স্কুলত দিয়াৰ পৰা দেউতা হৈ গল দেউতা মানে অসমীয়া সংস্কৃতিতটো থাকে আৰু গীত মাতৰ আৰম্ভ কৰি চব পাই মানে অ কি অ কিন্তু আমি পাপা চাকক শিকোৱাই বেয়া পাওঁ মই দেউতাটোৱে ভাল পাওঁ
আমিও বেয়া পাওঁ আৰু আমাৰ এওঁ এওঁ বেয়াই পায় মানে সেইবিলাক কিহৰ ইংলিছ মানে মই বোলো সুজাতীয়তাদি তুমি
মই বেয়া পাওঁ মানে কিবা ভাল নালাগে শুনিবলৈ মোৰ নিজৰে মোৰ নামাতো নিজেও অঁ এওঁলোকেও ঘৰতো দেউতাক দেউতাক দেউতাই বুলিয়ে পাতে আমিও মাতোঁ নিজৰ ঘৰত ত' তেনেকে সেইকাৰণে মান তাহাঁক দেউতা বুলিয়ে শিকাইছো তেনেকে শিকি কৈছে আৰু উ গতিকে সেইখিনি বৰ ঠিক থিকে আছে কিন্তু এই ধৰক প্ৰাইভেটত দিলে পিছত ছিংগিং হওক বা এনেকুৱা কিবা এটা আকৌ এক্সট্ৰাকে দিব লাগে কিন্তু সেই তাত দিলে মানে তাতেই হৈ যায় স্কুলতেই হৈ যায় গোটেইখিনি চব শিক্ষক সেই মানে তেনেকৈ থাকেই কি মানে গানৰ হওক নাচৰ হওক তেনেকুৱা চাই লওঁ আৰু এতিয়াও সময় আছেতো অ', সেইকাৰণে মানে ৱানলৈকে অ', - অ', মানে ইংলিছতটো মানে জানাতো দৰকাৰী আজিকালি অ ', চবতে কম্পিটিশনতটো হৈ গৈছে ন খুবেই দৰকাৰী। কিন্তু মানে সেই অসমীয়া আৰু নিজৰ সংস্কৃতিটো ৰক্ষা কৰাটো মেইন মানে আজিকালি।
উম ', পৰিচয় নাই সেয়াই তাকেহে অসমীয়া মিডিয়ামৰ পঢ়ি বোলে মানুহ বহুত ডাঙৰ -ডাঙৰ ভাল মানুহ হৈছে মানে। কিন্ত যিটো মানে কম্পিটিচন যোগ আহিছে সেইটো কাৰণে আকৌ ইংলিছটো বহুত দৰকাৰী হৈ গৈছে, কালচাৰটোতো এৰিব নোৱাৰি কিন্তু তাৰে মাজত আকৌ বহুত এনেকুৱা পেৰেণ্টছো আছে যিয়ে মানে সেয়া ইংলিছটোহে জানে অসমীয়া নাজানে বুলিও প্ৰাউড।
অ', - অ', দেখিছো।
উম', অসমীয়া নাজানে নহয় লিখিবলৈ নাজ নাজানে ইমান
উম ', -উম ', অসমীয়াটো ইমান হেৰি নাই গৌৰৱ কৰে উম ', পাইছোঁ ময়ো পাইছোঁ তেনেকুৱা কিন্তু হ'লে কি মানে পাইছোঁ -পাইছোঁ মই তাত থাকোঁতেও পাইছিলোঁ ঘৰত থাকোঁতেও তেনেকুৱা মানে মানুহবিলাক আহে আৰু এই বিশেষকে যি খিনি মানে -মানে তেতিয়া মই মোৰ মানে গোটেইকেইখন আছিল তাতে তাতহে তেওঁলোকৰ ওচৰতে স্কুল খনো আছে স্কুলত দি মানে মাকহত কেতিয়াবা সোমাই নহয় এনে আ্ডা চা্ডা মাৰে কেতিয়াবা লয়। সেই তেনেকৈ আহি পেলাই মানে হয় আৰু যিখিনি মানে বিশেষকৈ ডিফেন্সত কৰা আছিল আৰু হাজবেণ্ডখিনি। মানে আ', মিচেছে লৈ- লৈ আহেটো বা চাহনি তো', তেওঁলোকে মানে মানে হেৰি কৰে আৰু প্ৰাউড ফিল কৰে আৰু অ', ইফালে অৰিজিন গাঁৱৰ। হ ', - হ ', কিন্তু মানে সেই অকণমান মানে হেৰি পাই যায় যে। কিছুমান থাকে নহয় অঁ ', - অঁ ', -অঁ ', সেই পাই পেলাই মানে নিজক বেছি হৈছে তেওঁ আৰু অকমান বিকনে
অ' হয় গম পাইছো। পাইছোঁ পাইছোঁ।
পাইছোঁ
উম উম।
কি কৰিব আৰু ন কিছুমান মানে তেনেকুৱা ম নাই বাৰু তেনেকুৱা।
কিন্তু দুইজনে অথচ ইংলিছৰে, বেগগ্ৰাউণ্ড আমাৰ। কিন্তু - কিন্তু তথাপিও যিটো সি অসমীয়াটো কেতিয়াও এৰি দিব নিবিচাৰে সেই বেলেগৰ - বেলেগৰ নিচিনা মানে সেই অসমীয়া নাজানে বুলি প্ৰাউড কৰা বা পাপ পা বুলি মাতিব। এইটো বেয়াই পায় মানে তেওঁ। উম।
এখন।
আপোনাৰ বেগ চেগ ৰেডি হ'ল, নে কি?
বেগ চেগ ৰেডি নাই নাই ৰেডি হোৱা নাই নাই এই জোনতে কৰিম আৰু।
আপোনালোকৰ কিবা নিয়ম চিয়ম আছে নেকি ধৰক বাচ্ছা হ'লে দেউতাকৰ। পুৰণা কাপোৰ পিন্ধোৱা বা এনেকা। কিবা মাকৰ কাপোৰ পিন্ধোৱা নিয়ম নাই না অ। আমাৰো নাই নাই নাই। মানে আছিলে বুলি কয়হে কিন্তু কোনো মানে ইমান হেৰি গুৰুত্ব নাই দিয়া সেইকাৰণে মইও নাই দিয়া মই মানে আগতীয়াকে আনি মলমল কাপোৰ আনি সেয়া মানে বেছি অনা নাই আৰু। বেছিও কৰিব নাপায় বুলি কোৱা যায় তথাপিও মানে যিখিনি মানে। যোনদিনত দৰকাৰ হব ধৰক তিনদিনৰ কাৰণে অ তিনদিনৰ কাৰণে মই তিনটা। তিনটা চেট তিটা তিনিটা মানে সে তেনেকুৱা মালমল কাপোৰ টাৱেল তেনেকে। চব ৰেদি কৰি থৈ দিছিলো তিনদিনত ধৰক বেছি বেজিয়ে লাগিব। দিব। সলাই সলাই দিবলৈ হ'লেও মানে।
ফাৰ্ষ্ট ফ্ৰাইটো অৰ্ডাৰ দিবৰ কাৰণে মোৰ কাৰণে দুটামান কিনিলোঁ আজি কিনিলোঁ মোৰ কাৰণে অঁহ।
ধুই পখালি শুকাই। একবাৰে জাপি জপি থৈ ৰেডি আৰু বেগত ভৰাই ভৰাই। মই ডিটাৰজেণ্ট। এই মিমিৰ। কৰিছিলো। বেবীৰ ডিটাৰ্জেণ্ট পাই যে সেয়া কৰিছিলোঁ বাৰু নাই কৰা বুলি নকওঁ। অ। এনেই সি ডেটল চেটল দিয়া নাছিলো এনেতো আগতে আমাৰ কাপোৰ বিলাক ডেটলেই দিয়া আছিল। বজাৰ কৰি যাও। ডেটলে আছিল আমাৰ দিনত কিন্তু এতিয়া সে মোৰ বা।
ৰ যে সেনেকৈ পটকে দিবলে।
বেবীৰ ডিটাৰ্জেণ্ট পায়। ফাষ্ট ফ্লৰতে পাই যাব আপুনি মিমিৰো পায় বেগ বেলেগ ব্ৰেড ৰো আছে মই সেই মিমিৰ ডাঙৰ গামলা টাই লৈ লৈছিলোঁ পিছতো লাগিব বুলি অ মানে ছোৱালীৰ ক্ষেত্ৰত আপোনাৰ
উম
দুব এক বছৰ ডেৰ বছৰলৈকে চব এক একেবাৰে বেলেগ ডিটাৰজেন্ট ইউজে কৰা নাই বেবি ল'ৰা জন্মৰ পিছৰ পৰাই তাৰ কাপোৰ চব চাৰ্ফেদি ধুইছে
চব চেচ মানে কি হ'ব
যি হয় অ আৰু আকৌ কয় নহয় মানে কাপোৰ বেছিকে চেপিলে হেনও ল'ৰা ছোৱালী গা বিষখায় সে সেইকাৰণে ছোৱালী কাপোৰো মানেকে চেপাই নাই হাতে এনেকে হেৰি কৰি আৰু ৰ'দত দিও লৰা কাপোৰ চেপি পিনে মেচিনতহে আছিলা এতিয়া চব কাপোৰ ৱাছিং মেচিনতে যায় তাঁত তাইো যায় কিন্তু তাই ক্ষেত্ৰত মানে বেছি এক্সট্ৰা এতিয়া মানে এক্সট্ৰা বনোৱা এক্সট্ৰাকে খুৱাই তেতিয়া নাই আমি যি খাওঁ তাকে খোৱাঁও ল'ৰাকো খোৱাঁও তাইকো খাওঁ
ইচ্ ৰাম বেয়াও লাগিছে শুনি
সময় নাই মানে এতিয়া নিজলে সময় নোহোৱা নিচিনা যে সেইকাৰণে মানে এতিয়া সেই তেনেকুৱা কৰো ছটা বজাতে ভাত খোৱা সহায় কৰি সেই চাৰে সা চাৰে সাতটা আঠ টকা আগতে প'ব নিশ্চয় তেতিয়াহে ন টা বজাত